হেল্ল।
হেল্ল।
অ' শুনা পাইছা?
হয়, শুনা পাইছো।
উম, উম।
মাতটো মানে, লাহ লাহে আহি আছে।
হা, হা? হেল্ল।
হে'ল, হয়।
অ', শুনা পাইছা নেকি?
হয়, এতিয়া অলপ অলপ শুনা পাইছো।
অ', অ'। কোৱা।
হয়। কি কৰি আছে আপুনি?
মই এ আছো আৰু এনে ভাত চাত খাই অলপ এতিয়া জিৰাম কৰি আছো, আপুনি?
অ' মইতো এনেই মানে এতিয়া ভাত খালো। ভাত খাই কেনি এতিয়া এনে আছো
আচ্ছা এনে কেইটাত শুই থাকে আপুনি
হা কি কলে
শুব কেইটাত যোৱা
অ' কম এতিয়া বাৰটা বাজে শুওতে মানে অলপ মানে ষ্টাডি অলপ কৰিব লাগে পঢ়িব লাগে অলপ
অ', আৰু ৰাতিপুৱা কেইটাত উঠা
ৰাতিপুৱা আপোনাৰ ছয়টা বজাত উঠো ছয়টা সাতটা তেনেকুৱা উঠো
অ', উঠি কি এক্সাৰচাইজ ব্যায়াম এইবোৰ কৰা নেকি
ব্যায়াম হয় কৰো মাজে মাজে কৰো এনেই ডেইলি কৰা নহয় এনেই এ ব্যায়াম কৰোঁ এনেই অ' আধা ঘণ্টা এনেকুৱা কৰো আৰু আপুনি আহ আপুনি কৰে নে বায়াম
অ', মই কৰোঁ ৰাতিপুৱা উঠো পাঁচটা ছটা মানত তাৰপিছত দৌৰিব যাওঁ
হয় আপুনি ৰাতিপুৱা কি কেইটা বজাত উঠে
মই ৰাতিপুৱা উঠো আপোনাৰ পাঁচটা মানত
অ' ঠিকেই আছে আৰু আপুনি ব্যায়াম কৰে ন ব্যায়াম কৰিলে আপোনাৰ শৰীৰটো মানে সুস্থ হৈ থাকে
অ', ব্যায়ামটো কৰিলে শৰীৰটো সুস্থ হৈ থাকে মানে পূৰা ফিট থাকে
হয় সেইটো হয় এতিয়া আপুনি আপুনি এতিয়া ভাত খালেনে
অ', ভাতছাত খালোঁ এতিয়া অলপ আগতে
উম
এনে আপোনাৰ প্ৰিয় খাদ্য কি
মোৰ প্ৰিয় খাদ্যটো মাছ
অ',
আৰু আপোনাৰ কি প্ৰিয় খাদ্য
মোৰ মাংস
অ', মাছ মাংস
অ', মাছ মাংস দুটাই মাংস বেছি ভাল পাওঁ মানে
অ',
আৰু আপোনাৰ এনে প্ৰিয় স্থান কোনোবা আছেনে
প্ৰিয় স্থান
অ'
মানে প্ৰিয় ঠাই
অ'
অ' প্ৰিয় ঠাই আছে মোৰ প্ৰিয় ঠাই ক'ব গলে মোৰ যেনেকোৱা আপোনাৰ মোৰ গাঁৱে মোৰ প্ৰিয় ঠাই
অ' এনে নদী পাহাৰ কি ভাল পোৱা
মই তো পাহাৰ ভাল পাওঁ মই
পাহাৰ
হয়
অ',
আৰু আপুনি
মোৰো বেছিভাগ পাহাৰেই ভাল পাওঁ মই মানে পাহাৰ এৰিয়াতে থাকো ন সৰুৰ পৰা তাতেই সৰুৰ পৰা ডাঙৰ হৈছোঁ
হয়, নেকি?
আৰু পাহাৰত থাকি মানে ভালো লাগে আপোনাৰ মানে ৱেডাৰটো পুৰা ভাল থাকে।
পাহাৰত থাকিলে আপোনাৰ বতাহটো আহিয়ে থাকে।
অ', তাতে এ তাৰ বতাটো, বতাটো মজা লাগে।
হয়, সেইটো ভাল লাগে।
অ', এনে ভ্ৰমণ কৰি ভাল পোৱা নে?
হয়, ভ্ৰমণ কৰি ভাল পাওঁ।
অ'।
আপুনি ক'ত, ক'ত ভ্ৰমণ কৰিছে?
ইমান নাযাওঁ মানে মই গৈছিলোঁ অ', মই খালি আপোনাৰ বাহিৰত গ'লো আপোনাৰ খালি চেন্নাইলৈকে গৈছিলোঁ বাহিৰত। তাৰ বাহিৰত আৰু যোৱা নাই এনেই ইয়াতে আছামত যাওঁ। বাট আছামৰ বাহিৰত তাতে চেন্নাইত গৈছিলোঁ। আৰু আপুনি ক'ত গৈছিলে?
মই আপোনাৰ গৈছিলো বিহাৰত গৈছিলো, মই তাত ফুৰিব।
আতচ্ছা।
পিছত এনে যায় থাকে ন ক'ৰবাত
উম, উম। ভ্ৰমণ কৰিলে ভাল লাগে নিজৰ ঘৰৰ বাহিৰে নতুন, নতুন থানত যায় নতুন পৰিৱেশ, নতুন মানুহ লগত লগ কৰিব পাৰোঁ।
অ'।
ভ্ৰমণৰ জৰিয়ে পৃথিৱীৰ বিভিন্ন জাগৰ সৌন্দৰ্য দেখিব পাৰোঁ জীৱনৰ নতুন কথা কৈ ক'ব পাৰো।
হয়, হয়, হয় সেইটো হয়।
উম, ভ্ৰমণ সিটো কিছু ধৰণৰ আছে কিছুমানো পাহাৰ ভাল পায়, কিছুমানো নদী আৰু সমুদ্ৰ ভাল পায়। কিছুমানহে ঐতিহাচিক স্থান ভাল পায়। প্ৰত্যেক থানন অ', প্ৰত্যেক থানৰ নিজৰ বিচেচত তা আছে ন
ঠিকে কৈছা। এনে আপুনি এতিয়া আৰু কি কি কৰে আপুনি?
মই এনেই পঢ়ি আছোঁ গ্ৰেজুৱেচন কৰি আছোঁ আৰু আপোনাৰ?
অ', মই পঢ়ি আছো গ্ৰেজুৱেচন কৰি আছো।
আচ্ছা, আচ্ছা।
আপুনি কি কি কি পঢ়ি আছে?
মই আপোনাৰ পঢ়ি আছো বি চি এ কৰি আছো ফাৰ্ষ্ট ছেম এতিয়া
কৰা হয়, ভাল, ভাল।
আৰু আপোনাৰ?
মই, মই এইটো বি এ পঢ়ি আছো ফাৰ্ষ্ট ছেম হয়।
আচ্ছা ফাৰ্ষ্ট ছেম ন?
হয়। আপনিতো বি চি এ লৈছে ন? বি চি এএইটো কম্পিউটাৰ এইটো বেচলাৰ অফ কম্পিউাৰ এপ্লিকেচন হয়। তাতে বি চি এ মানে কি কেনেকুৱা কৰ্চ হয় ক'ব পাৰিবা?
বি চি‌ এ আপোনাৰ এইটো এ আইৰ হয়, বা কডিংছৰ বেছিভাগ কডিংছৰে হয়। মানে এইটোতকে আপোনাৰ ৱেবছাইট ডিজাইনিং এপছ বনোৱা এইবোৰ শিকায় আপোনাক হে কম্পিউটাৰৰ আপোনাৰ তেলি পাইথন এইবোৰ দি মানে হেক কৰোৱা এইবোৰ চব শিকায় মানে আৰু চাইবাৰ ক্ৰাইমৰ হেক কৰোৱা চব ট্ৰেক কৰা এইবোৰ চব শিকায় ক'ডিংছৰ থ্ৰ দি
অ আৰু প্ৰগ্ৰাম প্ৰগ্ৰাম লেংগুৱেজ মানে ন প্ৰগ্ৰামিং লেংগুৱেজ আছে পাইখান জাবা
অ এই পাই থনৰ আমি মান বেলেগ প্ৰগ্ৰামিংটো প্ৰগ্ৰাম কৰিব পাৰোঁ লাইক আপ এইটো পাইথনৰ থ্ৰ দি ৱেবছাইট বনাব বনাব যায় তাৰপিছত আপোনাৰ ৱেব গেম গেম বনোৱা যায় মানে নিজেই বনাব পাৰে আপুনি ক'ডিংছৰ থ্ৰু দি খালী মানে কেইটামান ক'ডিং থাকে সেইটো ক'ডিংটো দি আপুনি নিজেই বনাব পাৰে এপছটো
অ হয় বুজি পাইছো আৰু এইটো মানে এইটো কৰ্চটো যিটো বি চি এ কৰ্চটো এইটো কেই কেইবছৰে কৰ্চ হয়
এইটো আপোনাৰ তিনি বছৰৰ কৰ্চ।
অ, তিনি বছৰ আমাৰতো এইটো চাৰি বছৰীয়া
আচ্ছা অনাৰ্চটো কি লৈছে আপুনি?
মানে মেজ - মেজত চাবজেক্ট
অ, মেজাৰটো কি লৈছা?
পইছা?
আচ্ছা-আচ্ছা। আপুনি গুৱাহাটীতে থাকা ন?
অ, গুৱাহাটীতে থাকো আৰু আপুনি ক'ত থাকে?
মইয় গুৱাহাটীতে থাকো।
হয়।
আৰু এনে বাহিৰৰ বস্তু ভাল পোৱা নে ঘৰৰ বস্তু ভাল পোৱা খাই খোৱাত?
মই উম, ঘৰৰ বস্তুই ভাল পাওঁ।
এইটোয়ে আজিকালিতো বাহিৰৰ চবত কেমিকলে মিলাই থাকে ন'?
হয় কেমিকেল
বেছিভাগ কেমিকেল মিলাই থাকে এই বাহিৰৰ এইবোৰৰ আপোনাৰ ভিটামিন মিলালেও একো নাথাকে বেছি এ লাভো নাই বাহিৰৰ খাই মানে। আৰু খালে আপোনাৰ ৰোগেই হৈ থাকে খালি।
হয় বাহিৰৰ খোৱা এইবিলাক তেল থকা বস্তু এইবিলাক তেল থকা বস্তু বনাই।
অ, ভাল স্বাস্থ্যৰ কাৰণে ঘৰৰে খাব লাগে, তেতিয়া ঘৰৰ এইবোৰত প্ৰটিন থাকে ভাল।
ঘৰৰটো খোৱাটো ভাল। এনে আপুনি কি কি ভাল পায় আপুনি মানে চব্জি চব্জিৰ ভিতৰত কি ভাল পায়?
এনে চবজি আপোনাৰ মই আহ, শাক এইবোৰ ভাল পাওঁ।
শাক খোৱাটো ভালেই।
অঁ এইটো শাকত বহুত প্ৰটিন থাকে এইটো কাৰণে।
হয় হয়, শাক শাক খোৱাটো ভাল, মই শুনিছোঁ শাক খালে চকুৰ পাৱাৰটো অলপ বাঢ়ে।
আহ। স্বাস্থ্য জীৱনটো মূল্যবান হয়। ৰোগ-চোগ আহিলে বহুত প্ৰব্লেম হৈ থাকে। এইটো কাৰণে যিমান পাৰে থাকিলে ভাল।
হয়।
এজন শ্ৰেষ্ঠ ব্যক্তি চব সময় উৎসাহী কৰ্মত আৰু আত্মবিশ্বাস। থাকেন।
উম, কিবা
আৰু আপোনাৰ এনে ফল-মূল খোৱা নাই আপুনি?
আহ ফল-মূল খাও।
অ' এনে প্ৰিয় ফ'ল কিবা আছে নেকি?
মোৰ প্ৰিয় ফলটো আম। আমটো আমটো মানে মই খাই থাকো, আম আমাৰ ঘৰত আম গছো আছে।
আহ, আহ।
আৰু আপোনাৰ?
মোৰ ৱাটাৰমেলন হয়। তৰবুজ মই মোৰ তৰবুজ হয়।
অ' তৰমুজ খোৱাটো ভাল গৰমৰ কাৰণে।
অ, আৰু এতিয়াতো গৰম দিন আপোনাৰ বেয়া বহুত উ জু চলাইছে আমাৰ-' নিম্বু পানী আছে, এইবোৰ ৱাইৰেছ এইবোৰ লৈয়ে থাকিব লাগে, বডি হাইড্ৰেটেড থাকে নহ'লে ইমান গৰমত মানুহ মানে আৰু মানে মানুহৰ অৱস্থা বেয়া হৈ যায়,
হয়।
ঠিক আছে হ'ব দিয়ক অ,